শুনিছোঁ?
হেল্ল' অ' কি কৰিছা?
অ' এনেই আছোঁ ইমান গৰম পৰিছে।
আহ বাকী খবৰ কেনেকুৱা?
খবৰ ঠিকেই, মই ফোন কৰিলোঁ কথা এটাৰ কাৰণে
কোৱাচোন কথাটো বাৰতে
এই মানে মই বিজনেছ এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ পাৰ্টনাৰশ্বিপত।
অ' কি ফাৰ্ম খুলিবা মানে অকমান মাতটো শুনা নাই মানে
মই মানে বিজনেছ এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ পাৰ্টনাৰশ্বিপত।
অ' অ' বিজনেচ কোৱাচোন বাৰু দে
বিজনেচ মানে তোমাৰ হেৰি এনেকা এই চেকেণ্ড হেণ্ড গাড়ী কিনা বেচা তেনেকে মানে শ্বৰুম এটা খোলোঁ বুলি ভাবিছোঁ।
অ' পাৰিবা পাৰিবা মোৰ এটা শ্ব'ৰুম আছিলেই মানে মুন্না অট' মোবাইলছ বুলি। আছিলে অ, তাৰ পৰা তুমি কন্টেক লৈ কৰিব পাৰা ঘৰতে।
অ মানে এইটো মোৰ মানে কৰিম বুলি ভাবিছিলো হয় বাৰু ইমান আইডিয়া নাই মানে সেইটো বিষয়ে সেইকাৰণে মানে ফোন কৰিলো তোক কাৰণে।
অ অ মোৰ মানে মুন্না অট' মোবাইল্ছ বুলি আছিলে। তুমি মানে গাড়ী বিলাক য'ৰ ত'ৰ পৰা উঠাব লাগিব আৰু। দিল্লী, ৰাজস্থান এনেকে মানে চবৰে আৰু। কাৰৰ খুলিবা নে বাইকৰ খুলিবা বা?
মানে দুইটাই কৰোঁ বুলি ভাবিছোঁ মানে ডাঙৰকৈ কৰিম কৰিলে। আকৌ এটা কথা এনেকেও কৰিব পাৰিলো হয় মানে এনেকে আজিকালি মানে এইটো বহুত চলিছে মানে গাড়ী তোৰ ধৰি ল' হেৰি কৰিলে মানে গাড়ী বিলাক তোৰ মানে শ্বৰুমত মানে কিবা এটা জেগা এটাত থলো তাৰ পৰা মানে ৰেন্টত দিব পাৰি মানে এক ঘণ্টা বা বাৰ বাৰ ঘন্টা একদিনৰ কাৰণে তেনেকে
অ অ অ সেইটোও কৰিব পাৰা এবাৰ্তে। মোৰ মানে সেইটো নাই এইবাৰ্তে। মোৰ ছেকেণ্ড হেণ্ড ডিলাৰৰ হে ছেকেণ্ড হেণ্ড ডিলাৰতহে আছে।
অ আচ্ছা। মই মানে এনেই তেজপুৰত মানে এইটো ওলাইছে মানে অলপ ড্ৰাইভ এক্স নে কি বুলি কয় এটা হেৰি এটা ওলাইছে মানে এখন চেণ্টাৰ এটা আছে। তাত মানে তোৰ গাড়ী-চাড়ী কিবা ভাড়াত লাগিলে মানে লৈ যাব পাৰ মানে কিবা তেইছশ, বাৰশ পঁচিছশ, পোন্ধৰশ তেনেকে মানে একে ডাঙৰ ডাঙৰ স্কৰপিঅ'ৰ লৈকে পাই যায় মানে তাত।
অ সেইটোও লাভ হয় এবাৰতে আকৌ গাড়ী-চাড়ী বিলাক থাকিবও লাগিব ন সময়ে সময়ে।
সেইটোও হয় আকৌ তোৰ হেৰি কৰিবলৈ আছিল গাড়ীতো মানে খৰচ আছে অলপ গাড়ী-চাড়ী।
অ অকমান খৰচ হয় বাৰু নিজৰ অলমান ইনভেষ্ট কৰাৰ পিছত এনেও আহিয়ে যাব বিজনেচৰ
আহি যাব বাৰু তে সেইটো হয় কিন্তু মানে আকৌ লাভ লোকচানৰ কথা আছে না গাড়ীত। এইবিলাক বিশ্বকৰ্মাই লগ দিলা
মোৰ মানে ডিলাৰটো এতিয়া তোমাৰ কবলে গ'লে লাভতো চলা নাই, তোমাৰ লো কচানতো আহা নাই মানে। মই গাড়ী বিলাক উঠাইহে আছো নিজৰ পৰা পইচাটো মানে মিলাই।
অঁ গম পাইছোঁ।
এতিয়া বিক্ৰী হ'ব আৰু নতুন নতুন গাড়ীতে ঈদ-চিদ বিলাক আহিলে মানে বেছি হয়।
ঈদ- চিদত হয় ন বেছি? তোৰ
এইবিলাক বেছি লয় তেতিয়া।
উম। মই তাকে ভাবিছো মানে আৰু এইবিলাক ছেকেণ্ডহেণ্ড গাড়ী- চাড়ী এইবিলাক বিজনেছ মানে তোৰ ধৰি ল' এ মুছলমান মানুহবিলাকে বেছি কৰে না, আমাৰ অসমীয়া মানুহো নামিব লাগে এইবিলাকত।
অ অসমীয়া মানুহে কৰিব লাগে, এতিয়া মুছলমান মোৰতো তোমাৰ আ মইতো তোমাৰ নাযাও য়ে তালৈ, তালৈ বেছি মোৰ মেনে জাৰ এটা মুছলমান মানুহ এটাই আছে, বাকী দুটা মাৰোৱাৰী।
অহ, বা
অ অ, বাকী আৰু কিবা বিজনেছ কৰিব পাৰি নেকি এনে
মই বাৰ তে গাড়ী কৰি আছো লগতে তোমাৰ গাহৰি ফাৰ্মো আছে মোৰ আৰু গৰুৰ খুঁটিও টা আছে মানে।
গাহৰি ফাৰ্ম আৰু এই মহৰ খুটিত লাভ আছে নেকি বাৰু এটা?
মহৰ লাভ আছে। তুমি মহৰ খুটি খুলিবলৈ আকৌ প্ৰথম প্ৰথমতে তোমাৰ যদি মাটি নাই, মাটি অলপ কিনিব লাগিব বাৰু তই, পইচা অলপ খৰচ কৰি।
অঁ, মাটিটো বাৰ ততে সেইটো কৰিম কিবা পাৰ্চনেল লোন চোন লৈও কিবা কিবি।
উম আৰু তুমি উম মুহৰ মানে ড ক্টৰ চিনাকি লাগিব তোমাৰ মোৰ বেমাৰ লাগিব পাৰে না, তোমাৰ মেডিচিন খুৱাব লাগিব সেহঁতৰ।
অঁ বেমাৰৰ কথা আছে ন, এই আমাৰ গাঁৱত মানে মানুহ এজনে কৰিছিলে মানে বহুত বহুত কেইজনমানে কৰিছে মানে একদম শ শ মৌহ আছে মানুহ মানুহজনৰ। কেট মান দুটা তিনটা বেচি দিলে বহুত আহি যায়।
অঁ তাকে, তোমা
তে বানপানীৰ সময়ত আকৌ প্ৰব্লেম অলপ হয় ঘাঁ
অঁ বানপানীৰ সময়ত মানে তোমাৰ হেৰি লাগিব নাও নহয় বা ভুটভুতি লাগিব নিজৰ।
অঁ সেইটোও হয় বাৰু তে, খৰচ আছে ন?
অঁ আৰু বুঢ়া চাপৰিলে মহখিনি পঠিয়াব লাগিব তাত আকৌ তোমাৰ কাম কৰা মানুহ লাগিব দু টা লগত যাবলৈ আকৌ গোটেই ডাঙৰ ম'হখিনি চৰাব লাগিব খুজোতেই।
এইটো হয়, মৌত বেছি খৰচ হ'ব নেকি ন?
অঁ অলপমান খৰচ হব বাৰু দে আহিলে আকৌ এবাৰতে আহিব তোমাৰ। মহৰ তোমাৰ গোবৰে ত্ৰিশ চল্লিশ হাজাৰ টকা বিক্ৰী হয় সপ্তাহত।
অঁ সেইটো লাভ আছে কিন্তু ন?
অঁ তোমাৰ গাখীৰ পাৰ লিটাৰ তিনি দুশ টকা তুমি যদি পঞ্চাছ লি তাৰে দিয়া তোমাৰ হাজাৰ হাজাৰ আহিয়ে, পঞ্চাছ হাজাৰ আহিয়ে যায় গাখীৰ চাগে সিহঁতে।
অঁ।
পাৰ লিটাৰ এশ চল্লিশ টকা হ'বোলা অকল নৰ্মেল গাখীৰতে, দৈটো বেছি বহুত দাম।
অঁ, ম'হৰ দৈটো কিন্তু ধুনীয়া দেই একদম বহুত দামটো বাঢ়ে, তোৰ হেৰি, এ মই ভাবিছিলো মানে এনেকে মানে অল ইন ৱান এনেকে ডাইৰেক্ট মানে ফাৰ্মৰ নিচিনাকে মুৰ্গী চুৰ্গী চব থাকিব বা পুখুৰী চুখুৰী, মাছ এতিয়া ঘাম ছাগলী, গাহৰি ফাৰ্ম চব থাকিব মানে তেনেকে।
উম মই মানে তোমাৰ গাহৰিটো বাৰুতে কৰি আছো। মোৰ গাহৰি বিক্ৰী কৰিম আৰু তিনিমাহমানৰ পিছত পোৱালি দিব আৰু মানে। বেজি মাৰি আছো।
গাহৰি কৰিছিলোঁ, মই মানে গাহৰিটো অলপ মানে মানে কি বেমাৰ লাগিলে গোটেইখিনি গুচি যায় মানে একদম লচ হৈ গ'ল মানে। মোৰ মা টা মন নবহা হল মানে গাহৰিটোত।
এই তুমি মানে সেইটো গাহৰিটো মানে বেলেগ বেলেগ আনিব লাগিব। এটা আছে তোমাৰ কলাৰ মানে সেইটো লোকেল, এটা আছে হাইব্ৰীড বগা সেই টো তোমাৰ কম দিনত পোৱালি হ'ব, কিন্তু খানা দানা বেছি লাগিব আৰু চেহেৰা বনাব লাগিব তাৰ।
উম, মানে বগাটো লাভ আছে ন?
অঁ বগাটোত লাভ আছে, কিন্তু খানাটো তাক খোৱাব লাগিব মানে। টাইমত লাগিব আৰু, আৰু অট পালি বেছি মানে বগাটো।
অঁ এইটো হয় কিন্তু মই দেখিছোঁ বাৰুতে আৰু মোৰ আছিলে বাৰুতে মোক প্ৰথমতে ক'লাটো আছিল বেমাৰ লাগি গোটেইখিনি মৰি থাকিল আৰু বগাটো লৈছিলোঁ মানে আৰু এটা কথা দানাৰ লগতো কথা দানা কিনা দানাটো খোৱালে মানে হেৰি হয় না উম গোন্ধ চোন্ধ নোলায় ইমান কিন্তু মানে এইবিলাক হোটেল চোটেলৰ আনিলে অলপ দিগদাৰ হয়
অলপমান গোন্ধাই আছে যদি হোটেল চোটেলৰ মানে খোৱালে দুয়োটা খুৱাব লাগে মানে মিলাই মিলাই হোটেলৰো তোমাৰ মাংস চাংস আহে ন তোমাৰ গাহৰি পোৱালিও সোনকালে হয় মানে
অঁ সেইটোৱেই হয় মানে এই প্ৰথমতে মানে মোৰ গাঁৱৰ ঘৰৰ ওচৰতে আছিলে মানে মুহ বিবিলাকে অলপ কমপ্লেতইন দিয়ে গো ধোৱা আহে কিবা কিবি তাৰপাছত মানে মই তাৰপৰা মানে মই কিনা দানাটোৱে দিলোঁ কিনা দানাটো দিওঁতে মানে অলপ লচো হ'ল মানে আৰু অকমান তাৰপাত আৰু গোন্ধ গোন্ধাই মানুহখনে হেৰিও কৰে এইখে তাৰপৰা মানে এৰিয়েই দিলোৱে বেমাৰৰ লাগিল তাৰাপা পিছত এৰিয়ে দিলো তাৰ পৰা এতিয়া মানে কিবা কিবি আৰম্ভ কৰো বুলি ভাবিছো কি কৰো তাক মানে আইডিয়া চাইডিয়া লৈ আছো আৰু চবৰ পৰা অকণ অকণকে
অঁ কৰিব পাৰা মোৰ বাৰতে বাছৰো এনেকুৱা সৰু সুৰা বিজনেছ এটা আছেবাৰতে মই বাছ দুখন ভাড়াত চলে দুইখন এখন আপাৰআছাম চলে আৰু